হেল্ল'
অহহ
কোৱা
কি কৰি আছা?
আছো এনে তুমি?
ময়ো এনেই আছো, ফেনৰ তলত বহি আছো আৰু।
গৰম কেনেকুৱা তোমালোকৰ ফালে?
কালি ৰাতি অলপমান বৰষুণ দিছিলে, তেতিয়াও ইমান এটা ঠাণ্ডা বঢ়া নাই আৰু গৰমে আছে।
উম--আমাৰ ফালেও একেই কালি ৰাতিয়ে অকমান বৰষুণ পৰিছে। মোৰ ৰাতিপুৱা চাইছো ইমান ৰ'দ।
সেইটোৱেই টো, ইমান ৰ'দ কৰ'বাত বাহিৰত যাব ও পৰা নাই, চুলি কাটিবলৈ মা আহতে কৈছিলে। চুলি কাটিবও যাব পৰা নাই, দোকানৰ ফালে।
যাবা অলপ দেৰীকৈ আবেলি সময়ত।
সেইটোৱেই, বাকী তুমি ভাত খালা?
উম খালো খাই-বৈ গছৰ তলত বহি আছো, এই আমাৰ ফালে যে কাৰেণ্টৰো ইমান সমস্যা এই ফেনৰ অলপ অলপ বতাহ মাৰি আছে।
ঠিকে আছে এতিয়া গছৰ তলত বহ। ভাল হয় যদি দুই যদি লগৰ এটাৰ লগত।
কথা পাতি আছো।
অহ ঠিকে আছে দিয়া, বাকী খবৰ খাতি ভালে ন?
উম ভালে তোমাৰ?
এইয়া
উম
বাকী তুমি, অ ভাত পানী খালো বাৰু। এতিয়া অলপ আগতে খাই উঠিছো। এনেই তুমি বিহুত হুঁচৰি গোৱা নেকি?
অহহ গাৱ।
মানে তুমি এইটো, আমাৰ ব'হাগ বিহুত নেকি ন এনেকে হুঁচৰি নে কোনটো বিহুত নাছে? আত্ছা আচ্ছা। ঠিকে আছে, মানে তোমালোকৰ এনে কিবা গ্ৰুপ আছে নে, নে অকলে নাচা তুমি।
গ্ৰুপ আছে আমাৰ, হুঁচৰি গাবলৈ হ'লে আমাৰ গাঁওৰ সংঘৰ ল'ৰা খিনি আছে নহয় ল'ৰা ছোৱালী চবেই সৰু ডাঙৰ পৰা আদি কৰি।
অ আচ্ছা আচ্ছা ঠিকে আছে ন।
উম গাওঁ বহুত ফুটি লাগে চবে। মানে যাৰ যেনেকে মন যায়, তেনেকে গান গায় আৰু যি মন যায়।
সেইটোৱে সেইটোৱে, ময়ও জানো আৰু তোমাৰ ময়ও জানো তোমাৰ নাচো ময়ও জানো। পেঁপাও বজাওঁ ঢোল‌ও বজাওঁ। সেইটোয়ে মই ভাবি আছো মানে মোৰ ইয়াত তিন তিনটা মানে আছে মানে দুটা ল'ৰা আছে। আছে, এজনি ছোৱালী আছে আমি তিনোতাই হুঁচৰি গাওঁ, এনে বাৰু তোমাৰ ফালে আহিয়ে অহা বছৰ নাছিম ন!
অ পাৰিবা তুমি আহিব পাৰা মোৰফালে নাচিবলৈ কাৰণে এনেই গাঁৱত যাওঁ বাৰু মই এনেই ষ্টেজত নাচো আৰু ফাংচন ফানচন থাকিলে মানে বহুত লাজ লাগে আগতে নাচিছিলো ইমান ভাল লাগিছিলে, আৰু লগোও আছিল বহুত এতিয়া এতিয়া বহুত কেইজনী বিয়াও হ'ল।
অ আচ্ছা আচ্ছা এতিয়া তুমি
অ অকল অ এতিয়া অকলে হৈ গ'লো আৰু সেইকাৰণে ন ন আৰু, তেনেকে এই ঘৰৰ ওচৰত নচা ছোৱালীও নাই যে।
অ আচ্ছা আচ্ছা গম পাইছো চব মানে ঘৰো আছে নহলে
অ সৰুও আছে অকমান আৰু মোটকে অকমান ডাঙৰো আছে। ডাঙৰ কেইজনীতো নানাছে সৰু কেইজনী নাে সিহঁতৰ লগত মই নিমিলো দেখি নানাচো আৰু।
অ আচ্ছা সেইটো হয় বাৰু মানে চবৰ লগত চবে নিমিলে ন হেইটোয়ে। বাকী তোমাৰ এনেই ব'হাগ বিহুত তোমাৰ হেৰি বিলাক ফাংচন হয় নেকি মানে খেল ধেমালি হয় যে তোমাৰ উঠাবহা আৰু ৰচি টনাটানি।
হয় এক তাৰিখৰ দিনাখনেই হয় যাও আমি খেলিবলে আমাৰ স্কুলত।
আচ্ছা আচ্ছা মানে স্কুলতে হয়। আমালোকৰ মানে হয় মানে আমাৰ দুূৰ্গা মন্দিৰ এটা আছে ন।
অ
তাতে মানে ডাঙৰ ফিল্ড এখন আছে তাতে মানে তোমাৰ আৰ্ট কম্পিটিচন হয়। তোমাৰ অ উঠা বহা হয়, ৰচী তনাতনি তোমা, তোমাৰ এনেকে উম বোৱাৰী মানুহ সেইটোয়ে বোৱাৰী মানুহ সেইটোয়ে মানে ভাল লাগে চাই।
ছোৱালী এটা টিম, বোৱাৰী, কাবাডী হব, ৰছী টনা হব।
সেইটোৱেটো।
উম আৰু আৰ্ট কম্পিটিচনো হয় আৰ্ট কম্পিটিচন মানে হেৰি স্কুলত নাপাতে, লাইব্ৰেৰী আছে লাইব্ৰেৰীতে পাতে। মই আজিলৈকে আৰ্ট কম্পিটিচনত ভাগ লৈ পোৱা নাই। ইমান মানে ভাল ছবি আঁকিব নোৱাৰো মানে মই। বাকী খিনি পাৰো খালি আৰ্ট মানে ইমান মই ভাল নহয় আৰ্টত।
আচ্ছা আচ্ছা বাৰু মই সৰুতে আঁকিছিলো ন, সৰুতে আঁকোতে মই মানে মানুহে জান বনাইছিলো। তাৰপিছত মই মানে বহুত ভাল লাগিল ন, চ মোক ফাষ্ট প্ৰাইজ দিলে ফাৰ্ষ্ট প্ৰাইজত তোমাৰ পাঁচশ টকা এটা দিছে। আৰু তোমাৰ এটা মানে পেঞ্চিল বক্স এটা দিছে আৰু।
উম
সেয়াই আৰু এনেই এইবিলাক, পাৰ্টিচিপেট কৰিব লাগে ন, আমি অসমীয়া মানুহ আমি
অ উম, লাগে বাৰু বাকী খেলা ধূলা নাচ ন এইবিলাকত আছিলো বাৰু এতিয়া নাযাওঁ, যাওঁ এতিয়া খুব কম আৰু
আচ্ছা আচ্ছা ঠিকে আছে বাৰু এতিয়াতো, ডাঙৰ হলেতো এইবিলাক খেলা ধূলাৰ পৰা অলপ মনতো যায় ন,
আহ। মানে লগ হ'লে এতিয়া যাব পাৰি মানে ভাল লগ আৰু চাপৰ্ট কৰা লগ এটা হ'ব লাগে, বোলে সেই মই লগ ধৰিলে নাযাওঁ বুলি কোৱা মানুহ হলে ভাল নহয় আৰু ন মনতটো বেয়া লাগে। যৌজ থকা ল'ৰা ছোৱালীৰ লগত ভাল আৰু
সেইটোয়ে আমাৰতো তাতো বয়সতো একেই ন তেনে আমি মানে অহা বছৰ মই বান্ধৱীজন মি আৰু লগৰটো ল'ই আনিম মানে একেলগে মানে আমি পাৰ্টিচিপেট কৰিলে ভাল ন?
অ অ উম উম। আজিকালি বহুত কম্পিটিশনো পাতে ন ভালে লাগে।
সেইটোয়ে তোমাৰ সেইফালে পাতে নেকি এই যে জলেপী পি এটা আৰি থৈ দিয়ে তোমাক গৈ পেলাই পোৱালি খিনিয়ে দৌৰি যায় দৌৰি গৈ পেলাই যোনে জেপি সিটো চবতকে আগত খাই সি জিতি যায় আৰু
অ অ পাতে পাতে জেলেবিৰ ঠাইত হয়তো অ বিচ ক'তো থাকে,
অ বিস্কুতো থাকে বাৰু, আমাৰ এইফালে জেলেপী দিয়ে আৰু মানে অলপ বেংগলী মানুহো আছে ন।
অ অ নাই আমাৰ ওচৰ খিনি চব অসমীয়াই আছে। আমাৰ গাঁৱত ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আমাৰ অসমীয়াই আৰু চব ওচৰ পাজৰে যিমান তিনি চাৰিখন মান গাঁও আছে চব অসমীয়াই আছে কেইঘৰমান আছে আৰু বাকী বেলেগ।
আচ্ছা আচ্ছা আমাৰ এইফালে গাঁৱত মানে চব মিলি- জুলি আছে আৰু মানে অসমীয়া, বেংগলী, মানে আৰু বেলেগ বেলেগ জাতিয়ৰ মানুহ আছে বাৰু একেলগে মিলি জুলি থাকো আৰু
উম মিলি জুলিতো থাকিব'ই লাগিব ন?
সেইটোৱেতটো বাকী তোমাৰ এনেই অ মেজি ঘৰ নে কিবা বিহু ঘৰ যে বনাই যে?
অ অ বনাই বনাই মাঘৰ বিহুত।
অ মাঘৰ বিহুতে বনাই ন? আচ্ছা আচ্ছা এনেই তোমাৰ ডাঙৰকৈ বনাই না আমাৰ সৰুকৈ বনাই?
এ ইমান ডাঙৰকে নবনায় আৰু আমাৰ সৰুকৈয়ে বনাই ভেলাঘৰ এটা সাজে আৰু মেজি এটা খাজে ইমানেই আৰু আৰু গাঁৱৰ সকলোৱে মিলি ভোজ খাই আৰু দিনত ৰাতি ৰাতি হলে চুৰ কৰা লাগি যায় আৰু সন্ধিয়াৰ পৰা
সেইটোএটো আমাৰ আমাৰ কৰে তোমাৰ কি কব আমাৰ ঘৰত ভেটা থাকে ন? চাইডে চাইডে ভেটা লৈ গুচি যায় সেইটোয়ে পেটালৈ গুচি যায় আগৌ মুৰ্গী দিম লৈ য
অ এই যি পায় মানে যে তাকে উঠাই লৈ যায় যদি ঘৰত মছলা থাকে, তেল থাকে, যদি পাকঘৰটো খোলা থাকে যিমান বস্তু আছে চব লৈ যাব। তেনেকুৱাই কৰে আমাৰ ফালেও। কিছুমান ইমান
ক'বও নোৱাৰে ন' এইটো বিহু বুলি
অহ, ক'বও নোৱাৰে অহ বিহু বুলিতো চবেই কৰেই আৰু। ভালো লাগে কিন্তু দেই ফূৰ্তি লাগে আমি আমাৰ আৰু আমি ছোৱালী কেইজনীও একদম মনে- মনে যাওঁ আৰু অলপ- অলপ নটা -দছটা মান বজাত যি মানে যিমান খিনি সময় ভয় নালাগে আৰু যাও আমিও যাও চুৰ- তুৰ কৰি থাকোগৈ তাৰ পৰা ওচৰ বাৰি -চাৰি থাকি কিলে আলু খান্দিবলৈ যাওঁ।
অহ, আমাৰ -আমাৰ সেইটোয়ে আমাৰ ঘৰৰ পিছফালে যে তোমাৰ কুঁহিয়া গছ আছে যে আমি কুহিয়া কাটি -কাটি লৈ আনো আৰু ৰাতিয়ে খাই দিওঁ আৰু। কুঁহিয়াৰ লৈ আনি সেইটোৱে।
ভালে লাগে আকৌ দেই বিহু কেইদিন চবতকৈ ভাল লগা বিহুৰ ভিতৰত মা মাঘৰ বিহুটোৱে বেছি ভাল নেকি?
অহ, মা - মাঘৰ বিহুতো ভাল লাগে অহ সেইটো হয় বাৰু অলপমান মানে ভাল লাগে মানে চব বিলাক মানে এইবিলাক বাৰী বিলাক, বাৰী বাৰি চব একেলগে আনি পেলাই জ্বলাই যে ডাঙৰকৈ জুইটো
অ', - অ',
সেইটোৱে। বাকী এতিয়া বাৰু কোনটো বিহু আহি আছে ওচৰতে
এতিয়া কাতি বিহু আহি আছে উম।
কাতি বিহুটো আমাৰ বাৰু ঘৰত পিঠা বনাব
উম- উম, বনাই -বনাই।
আচ্ছা- আচ্ছা মানে কি- কি পিঠা বনাই তোমাৰ ফালে?
আমাৰ ফালে তিল -পিঠা, নাৰিকল লাৰু, তেল পিঠা, ঘিলা- পিঠা বুলি কয় যোনটো বৰপিঠা
অহ, গম যোৱাবাৰ এইফালে খোলাত দিয়াত পিঠা বনাই বহুত বিলাক বনাই তেল -পিঠা এইবিলাক বৰ -পিঠা চব বন
উম, আকৌ এই ভাতটো বনাই পেলাই যে কুৰকুৰি বনাই খাইছা নে?
ভাতটো বনাই পেলাই কুৰকুৰি টো
অহ, উম তেনেকে আমি কুৰকুৰি বনাও
অহ, আৰু যে তোমাৰ বাহত চুঙা - চুঙাত যে এনেকে চাউল দি পেলাই বৰা চাউল কিবা এটা চাউল দিয়ে যে সেইটো বাহত বনাই খাই অহ জলপান সেইটো খাই বহুত ভাল লাগি জানা চেনি আৰু গাখীৰৰ লগত
উম, মাঘৰ বিহুত আকৌ -আকৌ সান্দহ গুৰিও শুন্দে।
সেইটোৱে খান্দহগুৰি। সেইটোৱেতো বাকী ভালে লাগে আমাৰ অসমীয়া কালচাৰটো ইমান ভাল আছে ন'।
উম বেছি মোৰ ভাল লাগে এই ৰাতি হলে চুৰ কৰিবলৈ যোৱাটো বিৰাট ভাল লাগে আকৌ বহুত জমনি নি আৰু মানে এই মান নো আহি পালে নেকি আৱাজ কৰিলে কোনোবা ফটকৈ আৱাজ টা দিলে মানে এই ধপ -ধপাই পলাই যোৱা যোৱাহ
সেইটোয়ে -সেইটোয়ে মানে মানুহ বিলাকে এনেই চাই থাকে কে ন' কোনে কি আহিছে কোনোবা আহিলে এনেকে চিঞৰি দিয়ে তাৰ পিছত আমি লগৰ খিনি পলাও। এইেটোয়ে মানুহতো নুশুৱেই ৰাতি সেইটোয়েইটো। আকৌ আমি জানাম সেইটোয়ে আমাৰ লগৰ এটা আছে ন' সি মানে গছ উঠিব জানে ন' সি জনা পুৰা তামোলৰ গছ আৰু কি কয় তামোলৰ গছ নহয় এই যে নাৰিকলৰ গছৰ ওপৰত উঠিল অহ ওপৰত উঠি পুৰা নাৰি গল তিনিটা চাৰিটা পেলাই দিয়ে আৰু।
অ আমাৰ ফালেও ল'ৰা খিনিয়ে কৰে বাৰু আমিতো কৰিব। ব নোৱাৰো ন ৰাতিখন গছত উঠিব নোৱাৰো আমি যিটো আমাৰ থাপত পাওঁ সেইটো লৈ আহু। ক আৰু উম উম।
সেইটোয়ে ঠিকে আছে আৰু অহা বছৰ মানে ভাবি আছো এনেকে তোমাৰ ফালে আহো নেকি মা।
অ আহিবা আমাৰ ফালে উম কম্পিটিচন পাতে অ হুঁচৰি গাবলৈ। বহুত ল'ৰা ছোৱালী আছে ভাল লাগে আকৌ।
এইটোৱেই আমি ষ্টেজতো পাৰফৰ্ম কৰিম হা।
উম হ'ব আহিবা। কেতিয়া হয় বাৰু কম।
অ অহা বছৰত জানুৱাৰী মাহতে হ'ব চাগে।
অ জানুৱাৰী নহয় এপ্ৰিলত হ'ব।
এপ্ৰিলত হয় নিকি?
উম।
অ আচ্ছা আচ্ছা আচ্ছ অলপমান পাহৰিছো ঠিক আছে তেনে এপ্ৰিলত। আহিম ন অ হ'ব দিয়া ঠিক আছে।
উম।
অ হব।